হেল্ল' অ মোৰ মাত অ শুনিছা ন অ অ ঠিকে আছে দিয়া এই কি কৰি আছিলা পিছে? আজি বৰ ডাঙৰ ধুমুহা আহিলে।
হয়, হয় তাকে টো। তাৰমানানে মই ৰাতিপুৱা গোটেই কামখিনি শেষ কৰিয়ে অফিচ যাব ওলাইছিলোৱে। তাৰ আগত আপোনাৰ ধুমুহা বতাহৰ তাডৱটো দেখ দিলো মই আৰু ওলাই যোৱা মোৰ সাধ্য নহ'লে তাৰপিছত মই ভাবি অ নাযাও অ নাযাও বুলি বহিলো বহাৰ পিছতে কে কেইটামান গছ ভাঙি পৰিল। আমাৰ ঘৰৰ চাইদতে পিছফালে কেদালমান কলগছ আছিল সেই ডালো ভাঙিলে
এ অ
তাৰ পিছত আপোনাৰ এই আমাৰ চাইডতে আপোনাৰ এডাল ডাঙৰ গছ ভাঙি এই বিজুলীৰ ডালত পৰিল
এ এইটো ডাঙৰ কথা
হয় তাৰ পিছত মই ভাবিলো আৰু নোযোৱাই ভাল কিয়নো কাম আছে তেলু ঘৰত সেইকাৰণে মই অফিচত ইম্পৰ্টেন আছিলে আজিলি তাৰপিছত মোক ফোন কৰিলে যে আহা অফিচ আহা কাম আছে বুলি ক'লে মোক ক'লো আমাৰ ঘৰত এনেকুৱা এনেকুৱা হৈছে ছে মই আজি আহিব নোৱাৰিম দিয়ক ছাৰক কলোম মই যে এনেকে এনেকে হৈছে কেইডাল মান গছ আহ ভাঙি পৰিছে
মানে মানে এইটোতো জীৱনৰ লগত কথা ন গতিকে আৰু সেইটো ৰিক্স আৰু তেওঁলোকেও নিশ্চয় এইটো কথা বুজি পাব কাৰণ যেনেকুৱা ধৰণৰ ঘটনা চলি আছে উম সেইখিনি নিশ্চয় সতোল
অ' তেওঁ ক'লে টো চাৰেও ক'লে যে ঠিক আছে যদি এনেকুৱা হৈ আছে। যে একো নাই এ তেনেহ'লে তুমি থাকা ঘৰতে থাকা। অ' মই বেলেগ ব্যৱস্থা জ কৰি আছো। বুলি কলে। ছাৰে বুজি পাই ছাৰ ভাল আছে। হয়। ছাৰক ক'লে। সেনেকুৱাকে ডনাই নকৰে।
অ', অ', নাই, নাই ঠিকেই আছে। আজি আমাৰো ঘৰত আলহী তাৰমানে আলহী অকণ দূৰৰে আলহী। তাকে বোলো কি কৰা যায় এ চিন্তা কৰি পেলাই বহি আছো আহিবহে অহা নাই এতিয়া। সন্ধিয়ালৈকে পাব। ত' ভাবিলো অক প্ৰিপন কৰো নেকি কিবা কিবি। অ', তাকে তোমাৰ পৰাও কিছুমান ৰেচিপি পিছত ল'ব লগা আছিলে বোলো তোমাকো শুধি লওঁ। আ, যদি মানে মোৰ দাৰা হয় তাৰমানানে বনাম আৰু আলু খে আলু আহে আহিব যিহেতু। বনাম বুলি ভাবি আছো তাৰ মানে এ তোমালোকৰ যে চেল টিটো যে বনাই যে। দেই সেইটো তোমাৰ কি কি প্ৰপচনত দিব লাগে নো এটা থাকে তোমাৰ পিঠাগুৰিটো থাকিলে
পিঠাগুৰি থাকিলে আপোনাৰ এতিয়া আপুনি মিঠা কিমান মিঠা কিমান পৰিমাণৰ খায় হয়, মিঠাটো আপোনাৰ গুড়টো দিবই লাগিব। গুড় মিঠাই অ', গুড় গুৰটো হ'লেহে আপোনাৰ সেই কাল টো আহে।
অ নহ'লে অকণ বগা বগা হৈ দিম
বা হয়, হয় সেনেকুৱা বগা বগা ধৰণৰ হৈ থাকে তো। অ', গুড়টো হ'লে আপোনাৰ গুড় গুড় টো আপোনাৰ যিমান মানে গুড়েদি আপুনি যদি একদম মিঠাও কৰি দিয়ে তেতিয়াহ'লে এই মিঠা দি আপোনাৰ অনিষ্ট নহয়। কিয়নো গুড়তোতো নেচাৰেল হয় ন'? কুঁহিয়াৰৰ কুঁহিয়াৰৰ পৰা বনোৱা হয় কিন্তু চেনিটো আপোনাৰ তাৰ বেছি পৰিমাণৰ যদি দিয়ে সেইটো আপোনাৰ অনিষ্টকাৰী হয় সেইকাৰণে আহ হয় আপুনি চেনীটো আপোনাৰ নিজৰ মান যিমান এতিয়া আপুনি খাই মিঠাই সেই পৰিমাণৰ চেনি দিলে বাকী আপুনি গুৰ ভালেখিনি দিয়ক। কিয়নো আপোনাৰ তেল ৰুটিত যদি মিঠা নহয়
অ অ আৰু আৰু শুনানা এই কিবা চুজিও দিয়ে বোলে হয়নে?
হয় সেইটো চুজিটো আপোনাৰ এ বালিয়া, বালিয়া ধৰণৰ যে হয় অলপমান।
অঁ অ' মানে অকণমান ডা ডাঙৰটো ডাঙৰ চুজিটো নেকি?
যদি সেইটো নিদিয়ে নহ'লে একদমেই আপোনাৰ চফ্ট হৈ যায়তো ধৰিলেও আপোনাৰ ফটকে অ ভাঙি যায় সেনেকুৱা ধৰণৰ হৈ যায়। সেইকাৰণে আপোনাৰ চুজিটো দিয়ে। আৰু চুজি নিদিলেও কথা নাই যদি আপুনি চাউলৰ পিঠাটো একেবাৰে মানে পাউদাৰৰ দৰে যদি নকৰে তথাপিও ভালে আছে চুজি নিদিলেও
হৈ যাব তাৰ মানে অ আৰু আটা বা ময়দা এনেকুৱা কিবা মিক্স কৰিব লাগিব নে সেয়া দিয়ে হৈ যাব?
অ' নাই নাই সেইটো দিয়ে হৈ যায়। যদি আপোনাৰ আ যদি মানে কৰিব লগা যদি আপুনি ভাবে অ কৰো আপুনি কৰিব পাৰে। কিন্তু বেছি পৰিমাণে নহয়, অকণ অকণ পৰিমাণে আপুনি সেইটোও ইউজ কৰিব পাৰে আটা নহয়, কিন্তু ময়দা।
মোৰ এ
হয়, আটাইদি আপোনাৰ একদম কুমলীয়া কৰি পেলাই বস্তুটো আপোনাৰ হাততে নুঠিব তেতিয়া হয়, হয় লেপ লেপ দৰে হৈ যায়। তো ময়দা অকণমান দিব পাৰে। ময়দা আৰু হয়, ময়দাটো দিলে ফুলি যায় তাৰ লগতে আপুনি সেইটো ব্যৱহাৰ কৰিব পাৰে সেইটো দি কোমল হৈ যায়, আপুনি যেতিয়া চোবাব তেতিয়া আপোনাৰ মানে একদম চফ্ট কিবা খাই আছে সেনেকুৱা সেনেকুৱা দৰে লাগে আৰু। নহ'লে অলপমান টাইট হয় কিন্তু একো নাই টাইত হ'লেও আপুনি খাব পাৰে। এ কিয়নো আপুনি আৰু সেই বয়স্ক মানুহৰ লিষ্টতটো নাহে যে, যিসকলৰ দাঁতে নাই বা সেই সেইসকলে অ'
এ আৰু এটা কথা কি জানানে এই যে অকন টাইট হোৱাবিলাক চাহৰ লগত খাই বৰ ভাল মই নেজানো তোমালোকে কেনেকে খোৱা মই কিন্তু চাহৰ লগত খাই আমাৰ সেই তেল পিঠাটো নিচিনা লাগে। খাবলৈ মোক বৰ ভাল পাওঁ খাই। আৰু তাকে এতিয়া ভাবিছো চেল টিকে বনাওঁ আৰু সেই তিলৰ আচাৰ যিটো হয় ন' মটৰ দি পেলাই তিলৰ আচাৰ যিটো হয় এক একদম ধুনীয়াকে অকণ নেমু আৰু জলকীয়া দি পেলাই এ সেনে তাকে বনাও বুলি ভাবিছো তাকে চেষ্টা কৰিম ৰ'বা।
অ', অ', নিশ্চয়, নিশ্চয় যদি কিবা প্ৰব্লেম যদি কিবা প্ৰব্লেম হয় মোক ক'ব। ফোন কৰিলে হ'ল।
অ', এই মাজতে তাৰমানে আমাৰ ঘৰৰ পুথি পঢ়াইছিলো ন'। তেওঁ মানে সেই নেপালী সম সম্প্ৰদায়ৰে ব্য্য়ক্তি হয় তেওঁ আহ হেৰি তেজপুৰৰ মানুহ। অ তেজপুৰৰে তেওঁ মানে সেই। পূৰ্বপুৰুষ তাতে বহা আৰু। অ গতিকে তেজপুৰৰ মানুহ। হয় কিন্তু তেওঁ নেপালী ভাগতো তোমাৰ পু পুথি পাঠ কৰে আৰু অসমীয়া ভাগতো জানে তাৰমানে তেওঁ দুইটাাৰ ফালে জানে। তাৰ পিছত আৰু তেওঁক মাতিলো। মাতোতে তাৰমানে তেওঁ পুিশুতি পাঠ কৰাৰ পিছত মই। বোলো তেওঁ যিহেতু নেপালী সম্প্ৰদায় আহ চেল ৰটি এনেকুৱা বস্তু সাধাৰণতে তেওঁলোকে মানে পুজাত আগবঢ়ায় ন। অ ত মই বোলো। বনাবলৈ চেষ্টা কৰো তেতিয়া বনাইছিলো বনাইছিলো দুখনমান ভালকে উঠে বাকী কেইখন চেপেটা লাগি লাগি যায়।
হয় হয় হয় তাৰ সেই সেইটো আপোনাৰ নৰ্মেল কেৰাহীটো। কৈ আপোনাৰ এ। লুৰ কেৰাহী হয় ল লুৰ কেৰাহী থাকে ত লুৰ। সেইত আপোনাৰ আৰু এটা এইটো থাকে। আপোনাৰ বাতি থাকে ৰাউণ্। গোল বাতি এটা মাজত ভৰাই দিব লাগে।
অ সেই বস্তুতো নাই মোৰ জানা সেইকাৰণে মানে বস্তুটো কি হয় পিঠাটো দিয়াৰ লগে লগে সি চাপি চাপি আহি আহি চেপে।
হয় হয় সেই মানে সেই। বাতিটোৱে মাজত থকা বাতিটোৱে সিহঁতক চাপিব নিদিয়ে।
অ অ সেইটয়ে। অ তাকে মই। বলো মই মোৰ ঘোলটোতে কিবা হল নেকি বনাওতে কেতিয়াবা আকৌ ধুনীয়াকে উঠি যায় দুখন তিনিখন মান বৰ ধুনীয়াকে উঠি যায় আৰু সেইকেইখনকে তেওঁক খাব দিছিলো তেওঁ বৰ মানে আনন্দৰে খাইছে আৰু কচোন হয় তিলৰ আ। াৰ যোক খুজি খুজি খাইছে মোৰ ইমান ভাল লাগিছে দেখি মানে যিমানে চিহওক ন তেওঁ দূৰত আছে ঘৰৰ পৰা। ত' নিজৰ ভাগৰ বস্তুতটো। খাবলৈ পালে তেওঁ অকণ ভাল পায়। ত' তেওঁ মানে খুব আনন্দৰে খাই গৈছিল। ভাল লাগিছে সেইটো দেখি আহ।
ঠিক আছে আপুনি ফোন সেইদিনাখন ফোন নকৰিলে নহ'লে মই। মই কৈ দিলো হয়।
অ তাকে ন মোৰ প্লেন টো একদম চাদেন আছিলে জানা মই ভাবা নাছিলো বনাম বুলি। আমাৰ সাধাৰণতে কি কৰে এনেকে ঘৰত পাঠ চাত কৰালে। চিৰা দৈ খুৱাই নহ'লে বা চাগু বনাই চাগু খুৱাই নহ'লে বা। কোনোবাই যদি বোলে কয় নহয় মই এাই একো নাহওঁ তেতিয়াহ'লে পুৰি খুৱাই এনেকুৱা নিচিনা আৰু অ মানে আমাৰতো সেয়া নকৰে মই সেয়া বুলি ভাবি আছিলো তাৰ পিছত ভাবিলো যিহেতু তেওঁ ইমান দূৰত আছে ঘৰৰ গতিকে অকন ঘৰৰ সোৱাদ দিও বুলি ছাদেনলি সেইটো কাম কৰিছিলো মনে বনাম বুলি ৰেডি হৈছিলো মই মে ভাবিছিলো পুৰিয়ে সেই মটৰৰ আচাৰটোৱে এনেকে খুৱাম তাৰপিছত আৰু ভাবিলো যেতিয়া বনালো আৰু কিন্তু বনালেও সেয়া হ'ল সেইকাৰণে বোলো এইবাৰ তোমাক সুধি পেলাই হে আগবাঢ়িম তাৰমানে কিবা সুবিধাই হ'ল নেকি বনাওঁতে মোৰ
হয় ফোন কৰি ল'ম হ আগতীয়াকে তাৰপিছত মই আপোনাক বুজাই দিম ভালদৰে কেনেকে কি কি মিশন কৰিব লাগে আৰু সেইটো আপোনাৰ আৰু এতিয়াই থব লাগে আপুনি অ আচাৰ কি বোলে বা গোটেইখিনি আপোনাৰ ধৰক চাউলৰ গুৰিি আহ চেনী হয় চেনী অলপমান ঘি তাৰপিছত আপোনাৰ গুৰ এইবিলাক আপুনি খানিলে গোট সানি কেনে আপুনি থৈ দিব লাগে দুই তিনি ঘন্টা সময়ত থৈ কিনে তাৰপিছতে আপুনি বনোৱাৰ সময়ত আপুনি ওলাব লাগে তেতিয়াহে ফুলি যায় হয় তেতিয়াহে ফুলি যায় আৰু তেতিয়াহে ভাল হয় আৰু যিমান নহয় সময় বেছি থয় সিমানে ভাল কিন্তু মানুহৰ ইমান সময় নাথাকে তিয়াই থোৱাৰ স সেইকাৰণে তেওঁলোকে কম সময়ৰ কাৰণে তিয়াৰ থয় যিমান সময় আপুনি বেছিকে তে', -থৈ, সিমানেই ভাল হয়।
অ', বুজিছোঁ, বুজিছোঁ। সেইটাকে, তেতিয়াহ'লে
সোৱাদ হয় যে তেতিয়া আৰু
অহ ', নাই, মই খাইছোঁ নহয়। ইমান ধুনীয়া লাগে। আৰু আজিকালি দেখিছোঁ সৰু-সৰু স্থলবিলাকতো, তেওঁলোকে ৰাখা হৈছে। বহুতে খাব বিচাৰে, ৰাখা হৈছে।
হয়, হয়। সেইটো মই, ময়ো দেখিছোঁ। কেইখনমান দোকানত মই দেখিছোঁ।
অ', -
এইবিলাক কোনে বনালে বুলি কওঁতে, তেওঁলোকৰ কোনোবা চিনাকি আছিলে ত', তেওঁলোকে বনাই কেনে দিছে। ত', আমি জাষ্ট ট্ৰাই কৰি আছোঁ, যদি তেল হয় তে তেতিয়া আমি আৰু, আ, '- বনোৱাৰ চেষ্টা কৰিম। যদি চেল নহয়, আপোনাৰ যদি নহয়, তেনেহ'লে ঠিক আছে, আৰু চেষ্টা নকৰোঁ বুলি ক'লে। মই বু'লোঁ, ঠিকে আছে। যদি হয়, তেনেহ'লে তোমালোকে ক'লা বুলি ক'লোঁ।
নাই', -নাই চেল হয়, যেনে পাওঁ মই। কাৰণ বহুত মানুহক খোৱা দেখিছোঁ মই। আৰু বিশেষকে, মানে পুতুকে খাবলৈ হ'লে, চাহৰ সৈতে পিঠাটো খাই দিলে, মানে, হৈ যায়। ভোকো গুচি যায় ন? আ, 'দুখন খালেই ভোক গুচি যায়। চাহৰ লগত, উম',। গতিকে, ভালেই। উম', -উম ', ঠিকে আছে দিয়া, তোমাক এইটোকে সুধিবলৈ ফোন কৰিছিলো তাৰমানে,
অ', আচ্ছা। ঠিক আছে, ঠিক আছে। যদি আৰু, যদি আৰু কিবা আপোনাক, আ সুধিব লগা হয়, ফোন কৰিব,
অহ, অহ। ঠিক আছে। ৰাখিছোঁ দিয়া এতিয়া। অহ, অহ।